শুনিছা? শুনি আছো, আছো আছো।
অ' হয় হয়, কি কৰিছিলা বোলো?
এ এনেই আছো, ৰ'বা! ভাতটো খাই ললো এতিয়া অলপ বিচনাতে অলপ ৰেষ্ট লৈছো।
অ' ঠিকেই। ময়ো একে দিয়া ভাত তাত খাই পেলাই এনেই অলপমান। অলপমান গৰম পৰিছে, আজি বৰষুণ নাই।
হয় হয়, গৰম আছে যে তোমাৰ।
হয়, অ' মোৰ এটা বিষয় আছিল ৰ'বা!
কি বিষয়?
অ' আমাৰ মানে এই ভাৰতবৰ্ষ সাংস্কৃতিক মানে বিষয়বোৰ মানে এই যোনবোৰ মানে সাজ-পোছবোৰ মানে আজিকালি মানে, বহুত মানুহে, যে বাহিৰা মানে পশ্চিমীয়া মানে সেই সাজ-পোছাক বোৰ বেছি। পৰিধান কৰিব লৈছে বা সাংস্কৃতিবোৰ এই তাৰে বিষয়ত মানে আলোচনা কৰোঁ বুলি ভাবোঁ।
অ' বেয়া নহয় বাৰু মানে তোমাৰ যিটো এতিয়া নতুন নতুন তোমাৰ হেৰি আহিছে। তোমাৰ সাজপাৰ নি নিউজে টো হেৰি আছে।
উম, হয়।
কোৱাচোন তুমি কোৱা প্ৰথম মানে কেনেকুৱা বা সাজ পাচত
হয়, হয়। মানে আজিকালি মানুহ কিছুমানে দেখিব প্ৰায় নাযায়ে। তোমাৰ আমাৰ ভাৰতীয় সংস্কৃতি বোৰ মানে পালন কৰা মানে বাহিৰৰ এই সেইবোৰ সংস্কৃতিয়ে মানে বেছিকে পালন কৰি থাকে বা বেছি গুৰুত্ব দিয়ে।
হয়, হয়, হয় হেইটো কিবা কালচাৰে বুলি কয় ৰবা তোমাৰ কি কালচাৰ বুলি কয়? এইটো অষ্ট ৱেষ্টাৰ্ণ কালচাৰ নে কি বুলি কয় যে
অ' যেনেকে আমাৰ এতিয়া প্ৰথমতে ক'ব গ'লে সৰস্বতী পূজাখন থাকে। আমাৰ ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতি এই তেওঁলোকে পৰিস্থিতিয়ে মানে এই ভেলেণ্টাইন ডে'ৰ মানে ওচৰৰে পাজজৰে হয়। তেওঁলোকে মানে সৰস্বতী পূজাতটো বাদ দি সেইফালে মানে ভেলেণ্টাইন ডে হে বেছিকৈ পালন কৰে। ভেলেণ্টাইন ডে থাকে।
কি আহিছে তোৰ বৰ বৰদিনটো তুমি চাবাচোন এতিয়া বৰদিন দি আছে তোমাৰ বৰদিনতো আমাৰ এইবিলাক মানুহ বহুত তুমি পাটা পোৱা নাই সামাজিক মাধ্যম। মানে বৰদিনটো তোমাৰ তাত যায় তাৰমানে গীৰ্জাত যায়।
হয় হয় হয়। ফুৰিব যায় মানে বহুত ব মানুহ হয়। মানে এই মানে এনেকুৱা পৱিত্ৰ দিনটোতে অলপ মানে কি আৰু এই মবাইলত উঠা তেওঁলোক কৰ বাবে চৰ্চা কৰিব হে যায় আৰু, অ সেই হয় এইটোৱে মানে এই তেনেকেই আৰু ভেলেণ্টাইন দেইত টেডী দে থাকে অমুক দে থাকে মানে এইবোৰ আমি নাজানিছিলোয়ে কিন্তু তেওঁলোক মানে ইমানে এইবিলাকত মানে এই তেনেকুৱা হৈ যায় মানে আমাৰ সৰস্বতী পূজা বা কৰ পূজা অনুষ্ঠানবিলাক তেওঁলোক সকলো পাহৰি গৈ আহিছে কিন্তু।
মানে তোমাৰ বাহিৰৰ কালচাৰ বিলাক বেছি লৈছে মানে আমাৰ নিজৰ খিনি পাহৰি যোৱা দৰে হৈছে। অ এই তেনেকুৱা
হয় হয় হয় হয়। ঠিকেই আৰু তুমি চাবাচোন মানে সাজ পোছাকো আজিকালি মানুহে বাহিৰৰ দেশৰে পৰিধান কৰিব লৈছে।
হয় হয় হয় হয় ঠিকেই আমাৰ মানে তোমাৰ আমাৰ এইবিলাক নিপিন্ধে দেখোন। তোমাৰ যিবিলাক ধুতি হওক ধুতি, কুৰ্তা তেনেকুৱা টাইপ এইবিলাক নিপিন্ধেই দেখোন। তোমাৰ চব আজিকালি চাৰ্ট, লং পেন্ট এইবিলাক পিন্ধে তুমি চাবাচোন।
লং পেন হয় হয় হয়, ঠিকে কিন্তু এখন মানে অনুষ্ঠান এখনত মান মানে এনেকুৱা মানুহ কিছুমান আছে য'ত মানে কত নিপিন্ধিলে তেওঁলোকে মানে সে নহয়ে আৰু মানে হয়। মানে এনেকুৱা এনেকুৱা অনুষ্ঠানত মানে যত মানে অকল কুৰ্তা এনেকুৱাই পৰিধান কৰিব লাগে কিন্তু তেওঁলোকে মানে নহয় পূজাহ সমূহতো পাৰিলে মানে এই কৌটসমূহে এনেকে পিন্ধি যাব আৰু
আৰু তোমাৰ আজিকালি বিয়া বিলাকতো মানে তোমাৰ চাবাচোন কৌট হৈছে তলত বগা চাট পিন্ধিব পাৰিলে তাই পিন্ধে ফৰ্মেল লং পেণ্ট পিন্ধিব হয় হয়টো মানে এইবিলাকো আমাৰ হয় আমাৰতো এইবিলাক নাছিলে এইবিলাক
নাই নাই একেবাৰে তাকে বাহিৰৰ বাহিৰৰ একেবাৰে বাহিৰৰ আমাৰ পিন্ধিলে কি আৰু। ধুনীয়াকে কু কুুৰ্তা পেণ্ট পিন্ধি পেলাই ধুনীয়াকে মানে সেই আৰু সন্মান কৰোঁ সকলোকে কিন্তু আজিকালি যিহেতু এইবিলাক মানে কাকো সন্মান নকৰা হৈছে কিন্তু
হয় এতিয়া পাৰিলে ধুতিৰ পৰাই তোমাৰ যাই যে পাইজামাত পৰিছে মানে পাঁজামা পিন্ধে
অ' সেইটো হয়।
তলত কুৰ্তা তলত ওপৰত হেৰিটো পিন্ধিব কুৰ্তাটো প তলত পাই যায় মাতে কিন্তু হিচাপ মতে চুটি পিন্ধিব লাগে
অ' সেইটো হয় কিন্তু ধৰ্মীয় অনুষ্ঠানত মানে ধুতি পিন্ধাটো অতি দৰকাৰী কিন্তু হয় হয় ঠিক কথা কথা
শংকৰদেৱৰে এইবিলাক প্ৰগ্ৰেমত চুটি পিন্ধিব লাগে
ঠিকে ঠিকে ঠিকে একেবাৰে ঠিক কথা আ হৈছে আৰু হয় হয় নিশ্চয় নিশ্চয় মই এনেকুৱা ভাল ভাল অনুষ্ঠানত মানে ধূতি পৰিধান কৰোঁ লগতে গামোচা লৈ ধুনীয়াকে মানে এই আৰু নিৰ নিজৰ সংস্কৃতিটো বজাই ৰাখো আৰু
হয় হয় তোমাৰ ধুতি মানে তোমাৰ অ' থুটি মানে পিন্ধিব লাগে ময়ও কিন্তু এনে পিন্ধো তোমাৰ এইবিলাক শংকদেৱৰ উৎসৱ বিলাপাৰ
উম হা হ পিন্ধিব লাগে মানে এই চব ক'ত পিন্ধি নিজকে পূজা কৰে এনেে তে মানে একেবাৰে ভাল নালাগে কিন্তু নিজকে পবিত্ৰ পবিত্ৰ যেন নালাগে।
হয় হয় আৰু তোমাৰ লং পেন্ট চাৰ্ট পিন্ধি। ধৰ্মীয় অনুষ্ঠানত যাই ভাল নালাগেতো।
অ অ সেইটোয়েতো ঠিকে ঠিকে। একেবাৰে ভাল নালাগে অ অ হয়
একদম ভাল নালাগে তোমাৰ সেইবিলাক প্ৰগ্ৰেমত যোৱা মানে তোমাৰ কিবা এটা। এ ভালাল লাগি ন
ন ঠিকে ঠিকে হয় হয় হয়
পাৰিলে ধুতি চাত পিন্ধি যাব লাগে ধুতি আৰু কুৰা
সঁচাই কথা সঁচা কথা মানে আজিকালি এটা পদক্ষেপো লৈছে মানে আমাৰ যেতিয়া মহাবিদ্য়ালয়ত আমি পঢ়িছিলো মানে শিক্ষক শ শিক্ষয়িত্ৰী বোৰে মানে আমাৰ অধ্ক্ষসকলে মানে শনিবাৰে শনিবাৰে প্ৰায় সদায় শনিবাৰে শনিবাৰে মানে তেওঁলোক মানে শিক্ষকে মানে ধুতি ধুতি আৰু পাঞ্জাৱী পিন্ধ দিব লাগে আৰু শিক্ষয়িত্ৰী মানে ধুনীয়াকে মানেলা চাদতয়জন কৰিব লাগে এইটো এটাাল পক্ষপ লৈছে কিন্তু।
ভাল পদক্ষেপ হয় মানে কি তোমাৰ ললে কি হব এতিয়াতো চেঞজ হৈ গল আৰু।
অ'
এতিয়া আৰুকৌ মাজতে হয় হয় মাজতে মানে তোমাৰ দিলেই যি। অ 'মহিল বিলাকে তোমাৰ মেঘালয় চাদৰ আৰু লৰা সকলে মানে তোমাৰ চুতি পিন্ধিব লাগিব বুলি কৈছিল নেকি। অ 'কিবা এনেকে কৈছিল কিন্তু বেছি দিন ন
বেছি দিন নচলিল কিন্তু হয় হয় ময়ো মানে এইটো প্ৰমণ পাইছো মানে বেছি দি বেছি সময় নচল কিন্তু এইটো ভাল। ভাল পদক্ষেপ এা লৈছিল কিন্তু
হয়।
ইমান ধুনীয়াকে মানে ধুনীয়াকৈ পৰিধান কৰে মানে পথৰসমূহ উঠিবলৈ ইমান ভাল লাগে। তেওঁলোকৰ লগত চাই।
আৰু তোমাৰ মানে এটা বস্তু মোৰ ভাল লাগে তুমি তামিলনাডু যে তুমি চাউথত যাবাচোন চাউথৰ কিন্তু ড্ৰেছ পাতি তোমাৰ সিহঁতে এৰি নিদিয়ে। তোমাৰ চাবাচোন দক্ষিণ ভাৰতীয় বিলাকত চাবাচোন তোমাৰ নিজৰ। বৃহস্পতি, তোমাৰ কিতে তোমাৰ ধুতি বিলাক কেনেকে পিন্ধে চাবাচোন।
হয়। হয়। ইমান ধুনীয়াকৈ পিন্ধে। আৰু
পিন্ধিব ওপৰত এখন চেলাইং টাইপ লব কিবা বগাৰে।
বহুত ধুনীয়া লাগে কিন্তু!
ধুনীয়াকে পিন্ধে। সিহঁতে ইমান ডাঙৰ মানুহ নহক, তোমাৰ ক'ত মানে সেইবিলাক নিপিন্ধে।
উম নাই নাই নাই নাই মই একেবাৰে দেখা নাইন্তো। মানে টিভি সমূহতো দেখো মানে ধুনীয়াকে মানে তেওঁলোকৰ সংস্কৃতি বজাই ৰাখে। কিন্তু আমাৰ এনে আমাৰো কৰিব লাগে। যিহেতু আমি ধুনীয়াকে গামোচা পিন্ধি থাকিব লাগে মানুহে
হয়। মানে তেওঁলোকে মানে তুমি চাবাচোন যিমান ডাঙৰ ডাঙৰ মিনিষ্টাৰ হওক, এই আমাৰ বিজয়া চালাপতি হওক, তেওঁলোকে মানে ধুটি পিন্ধি মানে হে কৰে। এইবিলাক পিন্ধে সিহঁতৰ পিন্ধা ষ্টাইটো অলপ বেলেগ।
উম। উম। হয়। হয়। অলপ
মানে চিনেমা মাহত দেখি, চিনেমা মাহতো দেখিছোই ধুটি বিলাক অলপ দাঙি লৈ, মানে তোমাৰ যি একচন বিলাক দি
নিশ্চয়। নিশ্চয়। দেখিছো। হ ভাল লাগে কিন্তু এনেকাকে।
হয়। মানে সি সিহঁতে এৰি দিয়া নাই নিজৰ হেৰিতটো।
হয়। সটোৱে।
এইটো, ইয়াতে হেৰি কৰা নাই কিন্তু এইটো
হয়। হয়। ভাল ভাল ভাল ঠিকেই আৰু মই মই ভাবো কি ই শিক্ষানুষ্ঠান বিলাক মানে সৰু সৰু ল'ৰা ছোৱালীকো এনেকে পাঠদান কৰিব লাগে যে সংস্কৃতিক তোৰ কেনেকে বজাই লাগে আমাৰ। হয়নে বাৰু? অ এইটোৱে
মানে পাৰিলে অলপ হেৰি অলপ আমাৰ এইবাৰ তোমাৰ এইবিলাক আমাৰ শিক্ষানুষ্ঠানত পাৰিলে ল'ৰা ছোৱালীক অলপ সৰুৰ পৰা মানে এইবিলাক ধুতি পিন্ধা এইবিলাক পিন্ধা অলপ
অ, অ, হয়। হয়। হয়। ঠিক কথা। মা দেউতাকো বা পৰিয়ালসমূহো মানে আগৰ পৰাই ক'ব লাগে তেওঁলোকক আজিকালি যিহেতু মানে ছোৱালীসমূহো মানে তেনেকুৱা মানে আজিকালি এই পশ্চিমীয়া সাজবোৰ পিন্ধে, মানে ভালো নেদেখি। এইটো আমাৰ অসমীয়া সাজযুৰ পিন্ধিলে ইমান ধুনীয়া দেখি।
হয়। হয়। আমাৰ অসমীয়া গে হয়। অসমীয়া কি ধুনীয়া আমাৰ পাটৰ মুগা আছে। মেখেলা চাদৰ এইবিলাক ধুনীয়া লাগে।
সঁচা কথা।
সেই কিন্তু এইবিলাক পিন্ধিব লাগে। বাহিৰৰ হেৰি বিলাক এৰি দিব লাগে মানে বাহিৰৰ যিবিলাক আছে আমাৰ। ফৰেন্তৰ, বিদেশৰ সেইবিলাক এৰি দিব লাগে।
নিশ্চয়। নিশ্চয়। সকলো মানে এনেকুৱা মানে চিন্তাধাৰা হলে কিন্তু ভাল হয়। এ নহলে কিন্তু, একেবাৰে পাহৰি যাব কিন্তু।
উম উ,
মানে সকলোকে মানে ক'ব খোজো আৰু মই। সেই আৰু যিহেতু ক'লোঁ তো সকলোকে এনেকুৱা কৰি থাকিব লাগে। পাঠদান কৰাব লাগে। এইটো আৰু মানে নতুন এখন পাঠ পাঠ্যপুথি থাকিবই লাগে এনেকুৱা সাংস্কৃতিৰ ওপৰত। আহ। তেতিয়াই মানে তেওঁলোকে গুৰুত্বটো বুজিব।
হয় বুজিব লাগিব। মানে কিন্তু এইবিলাক নহলে নোহোৱা হৈ গৈছে
নোহোৱা গৈছে কিন্তু হয়, হয় মানে গামোচ আ প্ৰায় নোহোৱাই হৈছে মানে এনেকাই।
এইটো আৰু তোমাৰ বাহিৰত মানে কিছুমান আছে ৰাজ্যত।
হয়, হয়, হয়। উম, হয়, হয়, হয় মহাৰাষ্ট্ৰসমূহতো চাবা মানে ভাল ভাল ধুনীয়াকে থাকে। তেওঁলোকৰ সংস্কৃতিটো বজাই ৰাখে মানে আমাৰ অসমতো আছে বাৰু। নোহোৱা নহয় কিন্তু তাৰ ওপৰি মানে এশ শতাংশ মানে ভাল কৰিবৰ কাৰণে তেওঁলোকে মানে সকলোজ দিব লাগিব।
তি আৰু
সেইটো ঠিক আছে বন্ধু আজি হয়, হয়, হয়।
ঠিক আছে দিয়া আজি ৰাখিছোঁ পিছত কথা পাতিম দিয়া। অ' ঠিক আছে অ' অ'।